আহ।
হেল্ল'। শুনিছা?
হেল্ল'।
আহ কি কৰি আছা?
একোতো কৰা নাই অলপ আগত ভাত খাই এতিয়া বহি আছো।
অ ভাত চাত খাই বহি আছা।
আহ।
কেনেকুৱা ভালেনে?
ভালেই।
আৰু কলেজ চলেজ গৈ আছা নে নাই।
অলপ প আগতে আহিছো ভাত চাত খাইছো।
অ কলেজৰ পৰা আহিলা ন। আৰু আৰু কোৱা কি কয় ফুৰিব প্লেন আছিলে নহয়। হন দিছে ফুৰিব যাবানে আৰু কিবা এনে বিজনেচ চ বিজনেচৰ কথা। আছিলে কেইটামান এইকেইটা কি কৰা বিজনেচ কৰিবানে। স উম এটা হোটেল চোটেল খুলো বুলি ভাবিছো খুলিবা। বত অহ বেছি নহয় দশ বিশ হাজাৰ টকা দিমিনি। তাৰ পিছত আমি দুজনে আৰু তোমাৰ লগৰ মোৰ লগৰ কেইটা মিলি কিনে। কে লগত খুলিম। কিবা বনাব আহেনে নাহে খোৱা বস্তু কিবা বন। আহে।
অ শিকি যাম।
অহ - অহ -অহ সেইটো কি? খুলিলি তু ভালে তাকে- তাকে ভাবিছো না বিজনেছ কৰো বুলি।
অহ
উম আৰু এই এটা -দুটা লগৰ মানক লৈ ল'বা।
অহ, লগৰটো বহুত আছে
উম, মানে যোন- যোন ভাল থাকিব। তাকে লৈ ল'বা আৰু আমি বিজনেচ কৰিম অকণ ভালদৰে আগবঢ়াম এতিয়া ঘৰত কিমান বহি থাকিবা না
অহ, বহি -বহি আমনি লাগি গৈছে।
অহ, আমনি লাগি যায় ৰ'দ দি আছে, বৰষুণ দি আছে সেইটো কাৰণে কিবা এটা চাহ -তাহ দোকান খুলি কেনে বিজনেছ কৰো।
এক দুই টকা পইচাও হ'ব।
দুই টকা পইচাও হ'ব ৰেষ্টৰেট এটা অপেন কৰিম।
অহ
ৰেষ্টুৰেণ্ট অপেন কৰা মানে এইফালে কোনো চেণ্টাৰ জেগা আছে নাই? আমাৰ বিলেতো দূৰ হৈ যাব, আছে তোমাৰ সিফেলে? অহ তুমি গাড়ী দি আহিব পাৰিবা না? মই যাম যাব পাৰিম গাড়ী দি।
উম, গাড়ী বাছ -বাছ চলে এতিয়া।
অহ, বাছতো আপ- ডাউন কৰিব পাৰিম টকা কম ল'ব।
অহ, নে ট্ৰেইনত -ট্ৰেইনতো আহিব পাৰা।
ট্ৰেইনত- ট্ৰেইনত সময় লাগি যায় না ৰাতিপুৱা সোনকালে আহিব লাগে সোনকালে পাঁচটা বজাত উঠিব নোৱাৰি সাততা মানত উঠিব উঠি কেনে বাছতে চাৰে সাতটা মানত আহি পাই আঠটা বজাত খুলিব পাৰি তাকে হেইটো ভাবিছো এতিয়া- এতিয়া তেন্তে আমি মিলি কেনে এতিয়া কৰো ন' দোকানটো আগবঢ়াও আৰু প্ৰথম- প্ৰথমটো নাজানো কি হব তখন মানুহ কেইটাক টানিবলৈ আহিব লাগিব
অহ, প্ৰথম -প্ৰথমটো ঘাটাই হ'ব। অহ, তাৰপিছতহে প্ৰফিট হব।
উম, তাকে এতিয়া লাহে দেৰিকে চলাও ন' এতিয়া তুমিও আছা, মইও আছো।
আহ
উম, তুমিতো অলপ -চলপ তো বনাব জানা চাগে?
অহ, তোমাৰ লগৰীয়া কেইটা আছে না?
অহ, মোৰ লগৰীয়া কেইটাৰ লগত লগৰ কেইটাকো লৈ আহিম একে লগত চব যত মানে চবেই অকন -অকণ পইচা টকা দি কেনে খুলিলে ভাল না? কাকো বা চেলেৰিত হলে মানে হিনটে মানে ভাবে যে মোক কিমান কম পইচা দিছ তাতকে ভালটো তইও অকণ পইচা মইও অকণ দিও চবে মিলি কিনে খোলো তইও এক টকা পাবি ময়ো এক টকা পাম। তইও দচ টকা পাবি মইও দচ টকা পাম হিচাপ বৰাবৰ পাটনাৰ চিপট।
আহ কিমান ফাইদা হয় তইও চাবি ময়ো চাম একেলগতে থাকিম।
ফাইদাৰটো চ ফাইদাৰটো অকল চালে নহয়
উম
সেইটোয়ে এতিয়া সেনেকাই খুলিব লাগিব এতিয়া। আৰু গাঁৱৰ খবৰ- চবৰ কেনেকুৱা ভালনে চবৰে?
ভালে আছে বৰষুণ দিম -বৰষুণ দিম হৈ আছে।
তোমাৰ বাবা অফিচ গ'ল?
গ'ল
অ বাইদেউ অল কলেজৰ পৰা আহিলে?
আহ
উম অ মোবাইল চাই আছে? অ বাবা নাই'তো ঘৰত অফিচ গৈছে বুলি পুৰা তুমি গেম খেলিব লাগি গৈছে না?
উম
উম আৰু খন্দিয়া কোনফিলে ওলাবা?
অলপ পিছত ফুটবল খেলিব যাম, পিছত দৌৰিব যাম,
উম ফুটবল খেলিব যাবা তাৰ পিছত দৌৰিব ৱক কৰিব যাবা না ৰানিং? ঠিকে আছে ৰানিং চনিং কৰা আৰু।
উম
বৈ থাকিবা এলে হোৱা হৈ যা য়গ
লগৰকেইটাক ফোন মাৰিম ওলাব।
আৰু ভাত কি দি খালা।
আন্দা।
হম
কণী।
কণী খালি অ কণী খালা আমিতো পুৰা লে পিচ খাইয়া লেক পিছ খালোঁ।
আহ
লেগ পিচ খালোঁ তাৰপিছত আৰু।
লোকেল লোকেলৰ ন ব্ৰইলাৰ
লোকেল লোকেল খালে লোকেলৰ লোকেলৰ টেষ্ট থাকে ন।
আহ
উম আৰু ফুটবল খেলিব কেইটা সন্দিয়া টাইমত যাবা না আবেলি টাইমত।
অ এতিয়া অলপ ৰ'দ দি আছে না।
অ আমাৰ ভিৰতো পুৰা বৰষুণ পৰি আছে।
বৰষুণ পৰি আছে।
উম!
তহঁতৰ ফালেই ঠিক আছে তেতিয়াহলে।
উম বতৰ কেইটাও কি কবা বতৰ কেইতিয়াও ৰ'দ দিয়ে কেতিয়া বৰষুণ পৰে। তাকে এতিয়া চাও কি হয়।
আহ।
লাহে ধীৰে এইটোৱে বিকনেচ কৰিব লাগিব আৰু।
উম বিজনেছতে ঠিকে আছে।
অ বিজনেচ কৰিব লাগিব তোমাৰ লগৰ কেইটাক ক'বা অকমান দহ, বিশ হাজাৰ। টকা গোটাই কেনে দুই তিনিজন থাকিলেও পঞ্চাশ কাঠি হাজাৰত কিবা এটা কৰিব পাৰিম।
নহ'লে এনেকা ভাড়া ৰোমতো হৈ যাব।
অ এনেকে প্ৰথমতে ভাড়াই ল'ব লাগিব ভা়টো সুধিবাচোন। সেইকেইটা দোকান কেইটাত কিমান কিমান লয়। তাৰপিছত ভাড়া বেছি ললেতো কৰিব নোৱাৰি। দুই তিনি হাজাৰ টকা ভাড়া কৰিলে তই কৰিব পাৰিম ন।
উম!
হেনেকে চাবা য'ত ভাল পায় ভাল জেগা। অকলটো অহা যোৱা কৰা মানুহ থাকে অক মানুহ জমা হয়।
উম! তেতিয়াহলে মানুহ সোমাব
অ মানুহ সোমাব উম! তেতিয়া। আমাৰো অক বিক্ৰী বাটা হ'ব।
উম মানুহে নাযায় তাৰ দোকান লৈ।
উম সেইকেইটা তো মানুহ উম! মানুহকেইতা অহা যোৱা নকৰিলে কেনেকা হ'ব ন হ'ব নহয়।
উম!
উম! ঠিকে আছে আৰু। কথোবা এনে জুন জুলাই ফুৰিব যাবা কথোবা।
আহ যাম বুলি ভাবিছো।
অ ওলাই যাবা আমিও গৈ আছো এনে দৈমাৰা ফালে যাম।
আহ
বিয়েৰ তোমাৰ বাইক আছে নহয়, বাইকটোৰ নাম কি কৈছিলে কাৱাচ ইন ইণ্ডিয়া।
উম'।
ধৰি ল'বা আৰু মোৰতো স্পেলণ্ডাৰ, স্পেলণ্ডাৰ ধৰি ল'ম আৰু গুচি যাম।
অ'। তোৰতো ঠিক আছে, তেল-চেল তোৰ তোৰ ঠিক আছে তেল-চেল নাখায়।
অ' কি কৰিবা আৰু অমিৰ মানুহ সেনেকাই আৰু তুমিতো ধনী নাইতো অমিৰ হয় সেইটো কাৰণে
তোৰতো ঠিক আছে বাইকটো। তেলপুৰা ম এল
অ' উম কি কম আৰু টকা-চকাওতো কমাব লাগে, অকল ঘূৰি ফুৰিলে নহয়। বাইক দৌৰাই ফুৰে, বা উম, দৌৰালেতো অকল নহয়, খাবলৈ লাগিব, গাড়ীক খুৱাব লাগিব। নিজেও অকন খৰচা ওলাব লাগিব ঘৰত দিব লাগিব। মানে ভাল ভাল এটা জব জবতটো কি এতিয়া আমাৰ বিজনেছ লাইনত আহি গৈছে, এতিয়া বিজনেছে কৰো। সেইফালে চাবা আকৌ চেণ্ডাৰ পিললে অকণ ভাল দোকান পালে, ভাড়া-চাড়া কমত।
এতিয়াতো বৰ্তমান, বৰ্তমান এতিয়াতো চীট এনেকা নাই দোকান খালী
বিচাৰিবা না তাত নাইতো আগ-পিছফালে কতুবা বিচাৰি পালে এতিয়া চবে মিলি কেনে কৰিম আৰু বিচাৰিবা। উম আৰু
উম আৰু বাইৰে কেইটা কি কৰি আছে।
মোবাইল চাই আছে।
উম, ইমান নে মোবাইলৰ পাগল?
উম।
অকণ কমকে চাব দিবা, চকু-তকু বেয়া হৈ যাব।
উম আৰু এইবিলাক গাভৰু নদীও আছে বোলে ওচৰতে
অ'।
উম, গাভৰু নদীতো কেনেকা ঢৌ আহিছে নেকি? পুৰা নদীতটো বাঢ়িছে নেকি?
ফেলে বৰষুণ দিছে না অৰুণাচল
অ' নদী-চদী বাঢ়িলে কবা মাছ-চাছ মাৰিব যাব পাৰি।
অ' জাল-চাল লৈ আহি যাবা।
মাছ-চাছ মাৰিব যাব পাৰিম আৰু কি কও আৰু ক'বলৈটো একো নাই। সেইটোয়ে এতিয়া বিজনেচৰ কথা শিকি আহিছো বিজনেচ চাকচেছ হ'লে ত' চাকচেছ হৈয়ে থাকিম।
এবাৰ খালি
তাকে হ'ব দিয়া, কালি কথা পাতিম ন তেন্তে।
হা।
কালি কথা পাতিম।
অ' হ'ব।